নিছা শুনিছা নে
অ শুনিছো কোৱা
কি কৰি আছা
এনেই শুই আছো ৰ'বা তুমি কি কৰি আছা
মই এনেই বহি আছিলো ৰবা উঠাই নাই নিকি তুমি
উঠিছোঁ এনেই গাটো সেইকাৰণে এনেই শুৰি শুই আছিলোঁ আৰু
অ অ হয় নিকি কিবা খালানে নাই
উম খোৱা নাই ৰ'বা বৰ্তমান তুমি খালা
ময়ো খোৱা নাই ৰবা এতিয়ালৈকে চাওঁ কি খাও অ ভালে আছো দিয়া তুমি
মইয়ো আছো দিয়া ভালে
অ আৰু ঘৰৰ ফালে
ঘৰৰ ফালেও ভালে আছে দিয়া বাকী তোমালোকৰ ঘৰৰ ফালে ভালে আছে নে সকলোৱে
অ অ মোৰ আমাৰ ঘৰতো ভালেই দিয়া
অঁ
উম বাকী বেমাৰ হোৱা গা বেয়া লাগা বুলি কলা যে কিবা বেমাৰ হৈছে নিকি
নাই এনেই গাটো ভাল লাগা নাই আৰু গৰমো পৰিছে নহয় বহুত
উম উম তাকেতো আজি বতৰটো মানে ৰ'দ দিয়া নাই হ'লেও গৰমটো বহুত দিছে দেই
উম বহুত গৰম
উম গোটেই দিনটো বা কি হয় আৰু ভাবিয়ে পোৱা নে
মইয়ো পিছে ইমান দিনৰ ফোন কৰিলা যে
এনে ফোন কৰিলো ৰবা বহুত দিন মানে কথাও পতা নাই ন আৰু মই এনে আছিলো ভাবিলো তুমিও যদি এনে আছ চাই ন অকনমান কিবা কিবি কথা পাতি থাকো
অ অ পাতো দিয়া
উম উম উম তাকেতো ব এতিয়াতো গৰম বন্ধ ন
অঁ বৰ্ন বন্ধ দিছে ৰবা তোমালোকৰ দিছেনে
অ আমাৰো বন্ধ ৰবা
অঁ বাকী ক'ৰবাত ফুৰিব গৈছানে নাই
নাই ৰবা এতিয়ালৈকে যোৱা নাই মই তুমি গ'লা
মইয়ো যোৱা নাই ৰ'বা বৰ্তমান
অ তাকেতো মই মানে ভাবিছো গাঁৱত যাওম চাগে মামাহতক ঘৰত আৰু নহ'লে মানে গাঁৱতো যাম চাগে আৰু লগৰবোৰৰ লগত এনেকুৱা অকণমান ফুৰিব যাওঁ নেকি কোনোবা দিনা ভাবি আছো ৰ'বা।
ম‌ইয়ো ভাবিছো ৰ'বা গাঁৱত যাম বুলি। কিন্তু ইমান ৰ'দ দি থাকে মানে ভালে নালাগে যাবৰ কাৰণে ওলাই যাব ঘৰৰ পৰা।
উম তাক তো গাঁৱত যাই এনে ভাল লাগে দিয়াচোন কিন্তু মানে ইমান গৰম তাতে আৰু জানা - তো গাঁৱত বেছিভাগ মানে বেছিভাগ ভিতৰুৱা জেগা বিলাকত লাইন নাথাকে।
উম আৰু কাৰেণ্ট নাথাকে এদিন দুদিনলৈ আৰু ইমান গৰম।
উম তাকে আৰু মানে ইমান গৰমত যোনদিনা বৰষুণ দিয়েতো জানাই নেৰা নেপেৰা - কৈ বৰষুণ দিয়ে থাকে ৰাস্তা ঘাটতে - কিমান বোকা চোকা হৈ যায় মইতো বহুত বাৰ পৰিছোয়ে এনেকা বৰষুণ বতৰত যাওঁতে।
মইয়োটো কিমান বাৰ পৰো হিচাপ নাই, তাতে বৰষুণ দিলে বোকা হয় ন পিছল হয়।
উম', কিন্তু মানে যাই বহুত ভাল লাগে দিয়াচোন, মানে পৰিৱেশটো ইমান শান্ত হৈ থাকে বা- ধৰে পথাৰত যায় কিবা অকমান ফুৰিব যায় ওলাই যায় মানে- যোন বিলাক আমাৰ গাঁৱত লগৰ থাকে বা লগৰ কিছুমানৰ নাথাকিলে মানে গাঁৱত এ- একে সমনীয়া নাথাকেই বহুতৰে, মানে ভাইটি-ভণ্টিৰ লগতে যাই ভাল লাগে দিয়াচোন।
অ', মোৰো মানে এনেকুৱা সমনীয়া নাই, কিন্তু ভাইটি-ভণ্টিহত আছে মাহি হতৰ সিহঁতৰ লগতে মানে- ভাল লাগে থাকিবলে আৰু।
অ', তাকেই মানে কিন্তু- মানে গাঁৱৰ পৰিৱেশটো ইমান ধান- ভাল হৈ থাকে নহয়, এইখিনি সময়ত মানে ধান-চান বিলাকো চাই ভাল লাগে বা- উম', ফটো-চটো উঠিও ভাল লাগে, এনেকৈ ইমান ধুনীয়া লাগে পৰিৱেশটো।
এতিয়া যিহেতু মানে বা মানে হেৰি পৰিছে- চে আৰু এতিয়া মানে- ভুক- মানে কঠীয়া ৰুব কি ভাল লাগে ন চাই পেলাই পথাৰত? ৰোৱনীয়ে বিলাকে মানে কঠীয়া যে ৰুৱে -
অ', তাকেই মানে এই সকলো বিলাক চাই বহুত ভাল লাগে আৰু ন- অ', গা- যেতিয়া আমি মানে গৰমৰ বন্ধতে হওক বা ঠাণ্ডাৰ বন্ধতে হওক এনেদৰে গাঁৱত- যোৱা মানে এটা বেলেগে মানে- ফুৰ্তি লাগি থাকে আমাৰ মনটো যে মামা হতৰ ঘৰত যাম একে আৰু বা আমি - গ'লে মামা হতৰো মনটো বহুত ভাল লাগে দিয়াচোন ইমান দিনৰ পৰা- মাতিয়ে থাকে গাঁৱত যাবলৈ কিন্তু আমি যাব সময় নাপাওঁ, স্কুল কলেজৰ কাৰণে য- যেতিয়া যাওঁ মামা হতৰো মন-চন ভাল লাগি থাকে মামা-মামী আইতা সকল।
অ', তুমি ঠিকে কৈছা আৰু আমি বহুত দিনৰ মূৰত যাওঁ ন আৰু ভালো লাগে। সকলোকে লগ পাওঁ কিমান দিনৰ মূৰত, আমি একেলগে মানে ঘূৰো-ফুৰো। খাওঁ তেনেকে ভাল লাগে আৰু মন বোৰো ভাল লাগি থাকে আমি পথাৰত যাওঁ। পথাৰখন ইমান ধুনীয়া সেউজীয়া হৈ থাকে চাবাচোন এই মানে এ- এতিয়া এইখিনি সময়ত গলে আৰু যেতিয়া আমি মানে ঘু- ঘূৰি অহাৰ পিছত আমাৰ - মন বোৰ দুদিন তিনদিনলৈ বেয়া লাগি থাকে ইমান মানে ব- দিনৰ মূৰত লগ হোৱা যায় ন সেইকাৰণে আৰু ঘূৰি আহিলে বেয়া লাগে বহুত।
উম', ঠিকেই কৈছা মইতো আগতে সৰু থাকোতেতো মানে এনেকৈ ঘূৰি আহিব লগা সময়ত মই - কান্দিছিলো মই মাক কৈ থাকিছিলো। আৰু দুদিনমান থাকো দিয়া আৰু দুদিনমান থাকো আৰু সেনেকে কৰি কৰি কান্দিয়ে থাকিছিলো বেছিভাগ আহাৰ-
হেঁ হেঁ মইয়োতো এতিয়াও মানে - বেয়া লাগে আহি পেলাই এইয়াতে মনত পৰি থাকে সিহঁতৰ ঘৰলে।
উম', তাকে সেইকাৰণে মানে যোৱা - আহিব মন নাযায় দিয়াচোন ইমান মানে, মামা হতৰো মানে মনটো এইবাৰতো মই কেইদিনমান আগতে এবাৰ মানে। মোৰ ভাইটিৰ বাৰ্থডে আছিল, মামাৰ ল'ৰাটো একদম সৰু সি তাৰ বাৰ্থডে কিন্তু। তাৰে তিনি চাৰি দিন মান পিছত মোৰ একজাম এ আছিলে, সেইকাৰণে মই যাই কিনে এদিনতে ঘূৰি আহিব লগা হ'ল। তেতিয়াতো মামাই মোক গালিয়ে দিছিল, যদি এদিনতে ঘূৰি যোৱা আহিছিলা কিয় বুলি।
অহ সিহঁতৰো বেয়া লাগে ন এদিন আগে ঘূৰি আহিলে, ইমান দিনৰ মূৰত যোৱা।
উম', সেইটোৱে মামাই যে মোক খঙতে কৈছিল, তাৰ পিছত মই মামাক কলো আৰু যে। হ'ব দিয়া গৰম বন্ধত যাম আৰু তাৰপিছত কৈছে নালাগে আহিব তুমি না আমাৰ তাতে এদিন থাক তই যদি আহা আৰু নাহিবাই আমাৰ তাতে।
অ', মানে ঘৰ মনুহ গ'লে ভাল লাগে না সিহঁত। সিহতৰো ভাল লাগে আমাৰো ভাল লাগে, কিমান দিনৰ মূৰত দেখা-দেখি হয় এনেকে ভাল লাগে আমাৰ। আমা- আমাৰ মামা আৰু ভাগিনৰতো জানাই ইমান মৰম কিমান আছে।
উম', সেইটোয়ে আৰু মানে সকলো সময়তে গৈ পেলাই বহুত ভাল লাগে দিয়াচোন। বেছিভাগতো বিহুৰ সময়ত গাঁৱত যাই বহুত ভাল লাগে, মানে মই বহুত ভাল পাওঁ বিহুৰ সময়ত। গাঁৱত যায়।
উ ময়ো বিহুৰ সময়ত বেছি ভাল লাগে সকলোতকৈ বেছি মানে ভাল লগা সময় সেইখিনি আৰু
উম ঠিকে কৈছে মানে সেইখিনি সময়ত ইমান পৰিৱেশ টো ইমান ধুনীয়া লাগে বিহুৰ বতৰ মানে বেছিভাগ চাবাচোন ৰঙালী বিহুৰ সময়ত যদি গাঁৱত এনেদৰে যাওঁ ৰঙালী বিহুত মানে ঢোল পেপাৰে মাত শুনিবা বা নে কুলিৰে মাত শুনিবা বা ইমান ধুনীয়া হয় থাকে পৰিৱেশ টো বিৰাট ভাল লাগে।
আৰু মানে ঢেঁকীত পিঠা গুৰি খুন্দে আৰু পিঠা বনাই কি ভাল চালেই ভাল লাগি যায় কিবা মন চন এনেকে ভাল লাগে।
ঠিকে কৰিছা মানে মনতটো ইমানে ধুনীয়া হৈ থাকে বা ইমানে ভাল লাগি থাকে ন কি ক'ম আৰু লগতে সেইখিনি সময়ত মানে আইতা হতে ইমান ধৰণৰ পিঠা বনাই বা পিঠা গুৰি চুৰি সেইবিলাক বনাই মানে আমাৰ মা হতে ইয়াতো বনাই দিয়াচোন কিন্তু মানে আইতাহঁতৰ মানে হাতৰটো খাই কেনে মই বেছি ভাল বা ক'ব গ'লে
আৰু মানে আমি ইয়াতে গেছত বা কৰ'বাত বেলেগতহে বনাওঁ কিন্তু তাতে আমি মানে ঢেঁকী যে গুৰা গুৰি খুন্দে তাতে চাই ভাল লাগে আৰু মানে চৌকাতে যে বনাই বাহিৰতে কি ভাল লাগে চাই পেলাই আৰু
উম তুমি ঠিকেই কৈছা মানে আৰু লগতে তাতে মই সেইখিনি সময়ত গলে আইতাই দুই এখন বনাব শিকাইও দিয়ে মানে এনে কৈ বনাবা সেনেকৈ বনাবা বা বেয়া হলেও মানে ইমান এটা গালি নিদিয়ে ইয়াতে চাবাচোন যদি আমাৰ ঘৰত বনাও যদি অকমান বেয়া হৈ যায় মাইক কিমান গালি দিয়ে কিন্তু মানে বেছিভাগ আমি তাত বনালে সেনেকুৱা নহয় মানে আইতা ইমানটা গালি নিদিয়ে।
হয় তুমি ঠিকে কৈছা আৰু গাঁৱত গ'লে হাল বোৱা চাব পাৰি ইমান ভাল লাগে ন আৰু আমি আ আমাক শিকাইও দিয়ে মানে আইতাহঁতে কেনেকে বব লাগে অলপ হলেও সেনেকে আমাৰ ভাল লাগে ন মন চন বোৰ ধুনীয়াকে মানে গামোচা বোৰ ওলাই
উম তাকেইেতো মানে উ সেই সকলোবোৰ পৰিৱেশ মই চাই আচলতে বহুত ভাল পাওঁ আৰু লগতে ধৰা কাতি বিহুৰ সময়তো বহুত ভাল লাগে ন যে কাতি বিহুৰ সময়ত যে। আমাৰ উ পথাৰ বাৰ এতিয়াতো চহৰত পথাৰ চাথাৰ নাই ন। কিন্তু কাতি বিহুৰ সময়ত এ মানে, গাওঁ অঞ্চল বিলাকত পথাৰত যে আকাশ বন্তি জ্বলাই সেনেদৰে বা উ চোতালত। তাতে তুলসী পুলি ৰুই ঢাপ বনাই তাত। মানে চাকি দিয়ে উ শৰাই দিয়ে মানে নাম ধৰে সকলোৰ নিয়ম নীতি বহুত ভাল লাগে।
অ তুমি ঠিকে কৈছা আৰু মাঘ বিহুতটো যে মানে ভেলাঘৰ সাজে, পথাৰত সকলোৱে মানে ভেলাঘৰ মিলি পেলাই সাজে খেৰে, তাৰ পিছত তাতে ৰাতি ভোজ ভাত খাই গোটেই ৰাতি মানে নাচি বাগি মানে ফূৰ্তি কৰে দিয়াচোন গোতেটেই ৰাতি ভেলা ঘৰটোতে কটাই সেইবোৰ, চাইয়ো ভাল লাগে আৰু পিছদিনা উঠি পেলাই যে, মানে সেৱা কৰে ভেলা ঘৰটো জ্বলোৱাটো কিমান ধুনীয়া লাগে চাই পেলাই।
উম, উ তুমি ঠিকে কৈছা দিয়াচোন আচলতে সেই সকলোবোৰ দৃশ্য চাই মানে মনতটো বহুত ভাল লাগে কাৰ আমাৰ আমি যে অসমীয়া হয় আমাৰ নিজৰ ওৰত বহুত গৌৰৱ অনুভৱ হয় বা আমি যে, অসমত আছো সেইটো কাৰণে বহুত গৌৰৱ অনুভৱ হয় চাবচোন আমাৰ অসম খন, কিমান সেউজীয়া মানে গছ গছনিৰে ভৰা বা কিমান মানে ধুনীয়া এতিয়া। বাহিৰৰ দেশ বোৰ মই নকওঁ সেইবোৰ বহুত উন্নত হয় কিন্তু তুমি, চাবাচোন এনেকুৱা আমেৰিকা হওক বা বেলেগ ক'বাত হওক, মানে ভিতৰুৱা জাগা বিলাকতহে বেছি। বেছিভাগ গছ গছনি টাইপ থাকে কিন্তু বাকী এনে, চহৰ তহৰ গোটেই মানে বিল্ডিঙেৰে ভৰ্তি হৈ থাকে গছ গছনি ক'ৰবাত দুই এডালহে থাকে কিন্তু, আমাৰ অসমখন চাবাচোন গোট য'ত দেখি তাত গছত গছ থাকেই মানে।
হয় তুমি ঠিকেই কৈছা আৰু গাঁও অঞ্চলত বেছিকৈ মানে সেউজীয়া পৰিৱেশ। আমি চাব পাৰো সেইবোৰ মানে ধুনীয়া লাগে আৰু চাই আৰু চাবাচোন গাঁও অঞ্চলত বেছিকৈ খেৰৰ ঘৰ থাকে ন মানুহবিলাকৰ, সেই খেৰৰ ঘৰটো মানে আমাৰ এই পকী ঘৰতকে বেছি ঠাণ্ডা হৈ থাকে আৰু থাকিও বহুত ভাল লাগে। আৰু ধুনীয়া লাগে কিবা ভাল লাগে আৰু এটা মনত,
উম উম ঠিকে কৈছা খেৰৰ এনেকুৱা ঘৰ চাংঘৰ মানে। এই মানে সকলোবোৰ দৃশ্য বহুত ভাল লাগে হা মানে। চাইও ভাল লাগে বা, সেনেদৰে থাকিও ভাল লাগে আচলতে মানে ইমান সুন্দৰ পৰিৱেশ এটা যে আমি। মানে উম বছৰত যে দুই এবাৰ হে দেখা পাওঁ সেইটো কাৰণে বেয়াও লাগে দিয়াচোন যত, যেতিয়া আমাৰ বন্ধ থাকে আমি তেতিয়াহে যোৱা হয় এনে আমাৰ যোৱাই নহয় ন।
অ তুমি ঠিকে কৈছা আমি বন্ধতহে যাব পাৰো কাৰণ আমাৰ মানে স্কুল থাকে কলেজ থাকে। আমি মানে সময় উলিয়াব নোৱাৰো আৰু কিন্তু গৈ ভাল লাগে আৰু তেনেকে আৰু
উম ঠিকে কৈছা তুমি মানে গৈ ইমান ভাল লাগে বা, ইমান ধুনীয়া পৰিৱেশ এটা বহুত ভাল লাগে দিয়া পিছে আজি ৰাখিছো নহলে। উম দিয়া ৰাখিছো।
উ